আহ কি কৰি আছ
অ এই প্ৰেক্টিকেল এটা বনাই আছিলো
অ কলেজ অ নে হেৰি অ
অ কলেজৰ কলেজৰ কলেজৰ
অ অ ভাত পানী ভাত পানী খালি
ভাত পানী খালো
মই খোৱাই নাই বেঙেনা এটা ভাজিব লৈছো
আহ
আমাৰ বোলো ভাতকেইামান বেঙেনা বেঙেনা আনিছিলে হাৰমত বজাৰৰ পৰা
অ অ ল'ৰাহত গ'ল
ল'ৰা এই খেলি আছে কাষৰ মানুহ ঘৰত হে বেডমিণ্টন খেলিছে
অ অ
পৰা বেডমিণ্টন লৈ গৈছে সি লৈ শুই আছে দে খোৱাৰ পৰা উঠিয়ে বেডমিণ্টন খেলিবলৈ গৈছে ত প খেলি আ চাগে মলো চব্ি এটা বাই মই ভাতকেইটান খাই লওঁ মই আৌ বেঙেনা দেখিলে ৰ'বই নোৱাৰো ভোক নালাগিলেও মোক ভাত
অ বেঙেনা খাই খুব ভাল পায়নি
উম বহুত ভাল পাওঁ মই বেঙেনা বেঙেনাত মানে ন গৰু এটা দি দিব লাগে আৰু ভাঙি পেলাই মই বহুত ভাল পাওঁ
উ উ
বেঙেনা মানে খাওৱে আৰু বেঙেনা মোৰ মানে কি বেঙেনাটো দেখিলো মাত্ৰকা মানে মোৰ ভোক লাগিয়ে থাকে লাগিলেই নহ আৰু অইন পাচলি য মোৰ ইমান হেৰি
অ আমাৰ দালি বনালে তাৰপিছত আকৌ ভাতকেৰেলা আলুগুটি দাংবটি তেনেকৈ ভাজিলে তাৰপিছত ম আকৌ এতিয়া নাই হে জেঠাইহঁতৰ বাহ হলে গল আলহীও আহিছিলে আলহীকো লৈ গ'ল
অহ আলহী ক আলী কিবা হয় সিহতৰ
অ সিহঁতৰ মানে দাদাই ডাঙৰটো ককাই আকৌ লগৰ
অহ
উ ডাঙৰটোো ককায়েকৰ লগৰ বন্ধুৰ ঘৈণীয়েক মানে
অ সেইটো কথা
দূবলৈ আহিছে ইয়াতে অহ তাই বাহ হলে আহি পোৱা নাই কাৰণে আহিছে আৰু
বিচাৰি যোৱা আহিছো আকৌ হয় নহয়
আহিছে যে আকৌ
উম আজিকালি তেনেকুৱা হেৰি নাইেই
উম নবৌজনী ভাল বাৰু দেই নবৌজনী আমাৰ ইয়াৰে
অঁ ক'ৰ অ ওচৰৰে
ওচৰৰ ইয়াৰ পৰাই নিছে মানে ইয়াৰ পৰাই বিয়া পাতিছে
অ সেইটো কথা
উম
সেইকাৰণে আন্তৰিকতা আন্তৰিকতাবিলাক বেছি
অ সিহঁত সফালে মানুহবোৰৰ আন্তৰিকতা বোৰ বহুত বেলেগ অ আমাৰ ইয়াতকে সঁচাকে কৈছো মই
মানুহ বিলাকৰ এনেও
উম
আমাৰ ইয়াতহে মানুহবোৰ আৰু মানুহৰ মুখলৈ চাবলৈ সময় নাই
উম
চবৰে তেনেকুৱা নহয়
উম হেৰী ওলাই তাৰপিছত সেই তালৈ মায়েও গ'ল মায়ও লগতে লৈ গ'লগে মানে
হ এদিনীয়া মানুহ চিনি নাপায় লৈ গৈছে ভালেই হৈছে
অহ
উম
সেইকাৰণে বোলো মায়ে বোলে ময়ো যাওঁ লগতে সেইবুলি মাও গ'ল
অ ভালেই হ'ল আকৌ
অকলে অকলে পঠায় অ তাৰপিছত জেঠাইও আকৌ কি কৰিলে ঠাই কলে যে আমাৰ ঘৰত সোমাইহে হেহত ঘৰলে যাবাগে সেই বুলি ক'লে জেঠাইও মানে আমাৰ ঘৰতোহে বতাই দি পঠিয়াইছে
জেঠাই আকৌ হে আকৌ নিজৰ ঘৰখন সেইখনহে আকৌ
অ জেঠাই কৈছে হেনো আমাৰ ঘৰত নোসুমোৱাকে নাযাবাগে বুলি কৈছে হেনো
অ জীয়েকক বিয়া দিলেও মানে নিজৰ ঘৰখন সেই এইখন নহয় জানো
সেইটোৱয়ে জেথাই এতিয়া তালে এতিয়া ইয়ালে আহিলেও মানে তালৈ যোৱাতকে ইয়াত থাকিহে বেছি মানে ভাল লাগে সেৱাও আৰু ইয়াত নোসোমোৱাকে নাযায়
এ সেইটোৱে কেলে যাব বাৰু যিমান যি হ'লেও নিজৰ তাই সেইটো তাৰ তেওঁ জীয়েকৰ ঘৰহে জীয়েক জোৱায়েকৰ
অ সেইটোয়ে নিজৰ ঘৰতো বেলেগ কথা
কি আছে কি নাই যি নহক লাগে নিজৰ জন্ম হোৱা ঘৰ খনৰ সমান কে কেতিয়াও হবই নোৱাৰে উ নিজৰ ঘৰত চাবচোন শুদা বেডশ্বীট খনতে শুদা মাটিতে টোপনি যায়
উম
নিৰাপদ লোকৰ ঘৰত যেনেকুৱা আৰামত চিলিটি দিলেও জানো টোপনি যায় নাযায় নহয়
কহৰ ভাল নালাগে
তাৰপৰা কলেজ এতিয়া চলি আছে আৰু
ছে
উ এতিয়া কি আৰু এতিয়া কি চেমৰ নু ফিফ ছেমৰ নে ফৰ্থ চেমৰ
চেমলৈ পাম আৰু
অ আৰু এবছৰ আছে আৰু
আৰু এবছৰ কৰিম অ এনে কৰোঁ বুলি এ মানে চাৰি বছৰো কৰিব পাৰি কিন্তু মই এবছৰ কৰি পেলাই যদি পাও মানে ডি এল এড টো কৰিম বুলি ভাবিছো
অ ডি এল এটো কৰিবই লাগে আজিকালি চাকৰি কৰিবলৈ ডি এল এড লাগেই
উম সেইকাৰণে বোলো ডি এল এডটোকে কৰি থম আৰু ইনেও বেছিটোলেে ইনো আশা কৰ কৰিব নোৱাৰো বি এড চি এড কৰিবৰ কাৰণে ধেৰ টকা পইচা লাগে সেইবোৰ আমি ভাবিবও নোৱাৰো
ধেই লাগে অ' আজিকালি সচাকে।
দিযে লেত এটোকে বোলো যদি চিট পাও কৰি থম আৰু।।
অ' ভালেই দিয়ে লেদ কিয় চিট নাপাবি পাবি কৰি পেলাই কৰি মেলি কমপ্লিট কৰি থব লাগে। আহ যিমান যি কৰিলো চাকৰি কৰিবলৈ যেতিয়া দিয়ে লেত তো লাগেই সেই কাৰণে দিলেতো কৰি থুৱাই ভাল।
উম, সেইকাৰণে বোলো ডি এল এডটো কৰি থব লাগিব।
এই চাকৰিবোৰ মাষ্টৰ চাকৰিৰ কাৰণেহে দডি এল এড লাগে হ'বলা।
অ, ডি এল এড, এই ডি এল এড কৰিলে মানে আপুনি যদি মানে ডি এল এড কৰে তেতিয়া মানে আপুনি হেৰি এল পি স্কুলৰ মানে-মানে এইটো পঢ়াব পাৰিবা আৰু বি এড কৰিলে মানে হায়াৰ ছেকেণ্ডৰীৰ পৰা ধৰি লৈ মানে।
অ-অ-অ, বি এড টো কৰিব লাগিবই।
বি এড কৰিব নালাগে ডি এল এ কৰিব লাগে। ডি এল এ যদি আপুনি মানে এম ভ এল পি এম ভ, সেৰিয়ত পঢ়াব বিচাৰে। যদি মানে আপুনি আকৌ প্ৰফেচাৰ হ'ব বিচাৰে তেতিয়া আকৌ ডি এল এড, বি এড কৰিব লাগিব উম, সেইটো কথা আৰু বি এড, বি এড কৰি বি এড কৰিলে। এল পি স্কুল মাষ্টাৰ হব নোৱাৰে এল পি, এম ই
অহ-অহ। এইটো কথা ধেই জেং।
জেং ধেই অ',
আক এই তেত দিয়াবোৰ যে তেট দিয়া বিলাকে দিলে কৰি অ', টেট পৰক্ষা দিওঁতে নে দি এল এড সেইবোৰ চাৰিব তাৰ মানে অ,
তেতিয়া টেট দিব পাৰিব ই টেট।
ধেই পঢ়িব লাগিব তেতিয়া।
সেইবোৰ ধেই কেছেঙ এইবোৰ
উম, পঢ়ি শেষ নহয় মানুহৰ,
পঢ়ি কেতিয়াও শেষ নহয় মানুহ কে
উম, আৰু চাকৰি এটা ইমান সহজো নহয় আকৌ দি এল এড কৰি পেলি দি এল এড টেট কৰি থোৱ বিলাকেও দেখোন চাকৰি হোৱাই নাই। বহুত তেট পাছৰ চাকৰিয়ে হোৱা নাই কেলে নহ'লে জানো।
এ কিছুমান খেলি মেলি থাকে কিছুমান মাৰছ কম থাকে কিবা কিবা মাৰ্কছ কম থাকিলে নাপা হায়াৰ ছেকেণ্ডেৰী তেনেকে মাৰ্কছ কিছুমানত কম থাকে।
অ' হ'লেও সিহঁতে টেট দি পেলাই চাকৰি পাব বুলি প্ৰথমতে হেৰি কৰিবই নালাগিছে। মানুবোৰৰ হয় নহয় বাৰু।
কিবা অ সেইটয়ে।
মানুহক কষ্টটো দিয়া কিমান কষ্ট কৰিলে চাকৰিটো পাম বুলিয়ে। এতিয়া
তাৰ পিছত আকৌ সেইটো মাৰ্ক বঢ়াব কাৰণে আকৌ বেটাৰমেন্ট দিবলগীয়া হয় আকৌ। এইবোৰ হায়াৰ ছেকেণ্ডৰী চছেকেণ্ডী কিবা মাৰ্ক কমি থাকিলে আকৌ দিব। পাৰি নহয়।
অ' বহুত দিনীয়া পিছত হ'লেও দিব।
অ' দিব পাৰি অ বেটাৰমেণ্ দি পেলাই মাৰ্কচ বঢ়াই ল'ব পাৰি।
অ',
এই কনো সেই এতিয়া তেতিয়া সেইবোৰ কিতাপ আকৌ পঢ়িবলৈ ধৈৰ্য থাকে মই নাজো।
নাথাকে কোনেও নোৱাৰে চাকৰিতো যোৱা আজিকালি কোম্পানীতো বহুত ধুনীয়া ধুনীয়া চাকৰি কোম্পানী চাকৰিয়ে মানে। বেছিকে কৰিবলে লও।
আজিকালি মানুহে মোবাইল এটা হলে কিমান পইচা ঘটি থাকিব পাৰে
সেইটোৱে উম ধঢেৰ বি
আৰু সেই সেইবোৰনো মানুহনো ন কৰিব কেলে মানুহ এই ইমান লাখ লাখ নিবনোৱাৰা আৰু পোষ্ট ওলাব কেইটা এশটা ডেৰশটা দুশটা তেনেকে
অ হেে
সেইবোৰ নকৰি আৰু কি কৰিব ইমানহো বা মানুহ কত সংস্থাপন দিব কিবা এটান কৰিবই লাগিব কাৰণ পৰিয়ালটো প্ৰত্যেকেই পুহিবই লাগিব কিবা এটাাতন কৰি চলাবই লাগিব
তাকে হে সঁচাকে
মানুহৰ ৰক্ষা
ডাঙৰ ডাঙৰ আমাৰ ইয়াতে কাৰখানা থকা হলেও আমাৰ লৰাবোৰ বহুত লৰা তেনেকেই সংস্থাপন পালেহেতেন এতিয়া আকৌ সেইবোৰ নকৰে নহয় অ
সেইবোৰ সেইবোৰ স কৰ'বাত সেইবোৰ অসম অসমৰ হৈ থাকিলে সেইবোৰ ক' কোম্পানী বেলেগ মানুহক বেছিহে দিব সেইবোৰ তেজ খোৱ বকে
অ সেইটোৱে
সেইবোৰ হে কাহিনী সেইবোৰহে
উম আমাৰ মানে নিজৰ মানুহ বিলাকে আকৌ উ লোকেলত লোকলে নাপায়গে তৰৰ পৰাহে আনিব অফিচাৰ বিলাক অফিচাৰ বিলাক আঁতৰৰ পৰা আহিব আৰু আমাৰ ইয়াত মানে সেই লেবাৰ বিলাক কৰিব পাৰিব আমাৰ লৰাবোৰে
উম আমাৰ বাবুক অ আহে ললো ললো পেল কে লোক পোকত
উম তেনেকেইেতো যাবগে আৰু এতিয়া ইমান দূৰত গৈগৈ হায়দৰাবাদ বাং বাংগালোৰ
অ সেইবুকত থাকিবগে লগগীয়া হৈছে চাকচোন
উম কিমান দূৰত থাকিবগৈলগীয়া হৈছে কামৰা জগত ঘৰবাৰ এই পনে কিছুমানতো উভতিও নাহেই
উম
মই এতিয়া ভাত খাই আছো বেঙেনা আলুগুটি ভাজি লৈছো
উম অ সচাকে এটা কথা মোৰ বেয়া লাগে দেই চব লোৱা মানুহৰ লাইফটো কিন্তু অলপ সহজ নহয় কিন্তু লোৱা মানুহ লাইফ দেই
নহয় নহয়
উম মানে মায়ে মান আ যিমান গালি পাৰি ল'ৰা মানুহ এটা লাইফতো ইমান সহজ নহয় কাৰণ চ ছালী এজনীয়ে এ আজিকালি ছোৱালী বা তেনেকে নাভাবে হলেও যেনেকে হ'লও ছোৱালী এজনীয়ে মানে যেনেকে হলেও বিয়া হৈ যোৱাৰ পিছত ল'ৰাটোৱে হলেও খোৱোৱাাবই ন খুৱাবই লাগিব মানে সেইটো কিন্তু লৰাটো চাওকচোন সি কিবা কৰি হলেও সি পইচা ইনকাম কৰিবই লাগিব ঘৰত মানে চলাবই লাগিব ঘৰখন
চলাবই লাগিব ছোৱালীজনীয়ে লৰাটো ভৰসা যাব লৰাটোৱে উ কষ্ট হয় তোৰ আকৌ কেলে নহব বাৰু হাজিৰা হাজিৰা কৰি হলেও খোৱাবই লাগিব
অ আৰু মাই আৰু মাইকী মানুহ এজনী কিমান এক্সপেক্টেশচন থাকে আমুকতটো কৰি দিব মোক তামুকটো কৰি দিব আমুকতটো দিব তামুক দিব অ সেই সেইবোৰ সেইটো সেইটো কিন্তু বেয়া কথা দেই সেই তেনেকুৱা কোৱা সেইবোৰ মানে সেইবোৰ হ'ব নালাগে
বহুতে আকৌ বিচাৰে নহয়
অ বিচাৰিলে চাব লাগিব তেওঁৰ স্থিতিটো কেনেকুৱা হয় নাই বাৰু বুজি পাব ল বুজি পাব লাগিব
ল
স্থিতি চাইহে কৰিব পাৰিব
উম ভাক আমাৰ সেই আলহী এগৰাকী আহিছে হ'ব দিয়া দেই
অ অ ঠিক আছে হ'ব অ